হেল্ল'! অ কি কৰিছা?
এ এনেই আছো। নাই খোৱা তুমি খেলা?
চাহ নাই খোৱা মই অকমান আগত উঠিছো এই এ খালো । আ এতিয়া একো নাই খোৱা আৰু মাহত ঠিকে আছে।
উম ভালেই।
উ উম সেইে দৌৰিবলৈ আহিছানে
আজি যোৱা নাই আজি মৰ্ণিং বৰষুণ দিছিলে যে।
অ।
তাপা আবেলি যাম চাগে
অ বৰষুণ দিলে কাৰণে নাহিলা আজি।
উম
ইভিনিং আহিবানে?
জাম অ বৰষুণ নিদিলে যাম আও। অ
উম তাকে কষ্ট কৰা আৰু কষ্ট কৰিলেনো কিবা এটা হ'ব ন।
উম। তাকে কষ্ট কৰি আছো আও। কি হয় নাজানো।
আ বহুতেও আকৌ আমৰ নিচিনাকে কষ্ট কৰি আছে ন। চবৰে হ'ব লাগে তাকে আৰু কিবা এটা ন।
তাকে
আচলতে কি হৈছে জানা আজিকালি বহুত ভাল ভাল কোৱালিফিকেচন থকা মানুহবোৰে বুজে এইবুকত আহি গৈছে আকৌ মানে কিছুমানৰ বহুত বেছি কোৱালিফিকেশ্যন থাকে ন সিহঁতে মানে হয়তো বিচাৰিলে মানে বেলেগ জবো কৰিব পাৰে কিন্তু এইটোতে আহি যায় আও।
উম।
সেইকাৰণে, মানে কিনো হব আৰু। চবই নিজৰ পচন্দৰ লগৰ কথা ন।
উম।
মাহঁত ঠিকেই আছে। তেওঁ
উম উম।
যেনে
মা নাই ওচৰৰ মানুহ এঘৰলে গৈছে।
অহ
আহিব আহিব মা অকমান দেৰিকে আহিব।
দেতা
দেউতা নাই। দেউতা এফালে গৈছে। কিবা কামলৈ গৈছে নেকি, ভাত খালে দেতাই ৰাতিপুৱা ভাত আছিল অ কি ৰাতি ৰাতি ভাত আছিলে
অহ
তাপা ৰাতিপুৱা খাই গল আও
উম। ঘৰত তুমি অকলেনে আৰু কোনোবা আছে?
বা দুজনী আৰু মই।
হেৰি কলেজ বন্ধ নে খোলাই দিয়া
শতিয়া বন্ধ
বন্ধ হৈ আছে ন উম উম তাকেে
বাকী তোমাৰ কোৱা গৈ আছ নে কলেজ
কলেজ মই যাব লগগীয়া হৈ আছে মানে ইণ্টাৰণশ্বিপ চলি আছে কিন্তু হেৰি হ এতিয়া আজি বন্ধ আজি
হা হা
আজি ন নেশচনেল য়োগা দে নহয়
আহ অ
উ তাকেহে এবাৰ একদম গোট বুকত আৰু যিহে কৰা আছা য়গা ল তাকে তোমালোকৰ ওচৰত পৰিৱেশটো কেনেকুৱা
ওচৰত কি আৰু এইফালে পাহাৰ দেখি থাকি ওচৰতে
উম
তাৰপিছতে আছে আৰু গছ গছনি
উম উম উম কেনেয়বা আমাৰ ফালেও আহিবচোন
অঁ অঁ
আহিবা সেইদিন সময় উলিয়াই কেতিয়াবা
উম যাব লাগিব
তুমি কি খাই ভাল পোৱা
মই চবেই খাই ভাল পাওঁ
অ মানে এনেকে ফুইডছ বুলি ক'লে বা ফাষ্ট ফুড বুলি ক'লে বা বেলেগ কিবা কিবি
অ ফ্ৰুটছ ্ৰ আম
উম
তাৰপিছতে আৰু ফাষ্টফুডৰ ভিতৰত চাওমিন, ম'মো
উম অ', -অ। মই আম খাই ভাল পাওঁ অলপ ভৱিষ্যতে আনাৰস খাই ভাল পাওঁ দেই অ' সেইকেইটা বস্তু ভাল পাওঁ আৰু আপেলো ভাল লাগে, আঙুৰো ভাল লাগে, অ' ফুৰ্টচবোৰ চবোৰে বেছি ভাল লাগে। দে। কল চলাব ধৰি লও। জাহাজী কল ভাল লাগে। তাৰপিছতে হেৰি বুলি ক'লে ফাষ্টফুড বুলি ক'লে আৰু ফ্ৰাইড ৰাইচ ভাল লাগে চাওমিন ভাল লাগে। ম'মো ভাল লাগে। সবেই ভাল লাগে খাই কালি হেৰি দে উম কালি আমি কাম এটা কৰিছো, ডিঙিতটো মোৰ এতিয়া বিষাইছে গম পোৱা নাই ।
অহ কিয়?
কৈছো উম'। জানো ডিঙিটো ইমান বিষাই আছে । ইমান বেছিকেও নহয় অলপ চলপ বিষাই আছে মানে হম। তাকে বাকী পঢ়া-শুনা কৰিছা নে একজামৰ কাৰণে
মোৰ আৰু পঢ়া হোৱা নাই মোৰ ।
মোৰো একে অ' একদম পঢ়া-শুনা শু হোৱা নাই অ'।
দিনতটো ৰাতিপুৱা যপা দৌৰিবলৈ দৌৰি আহি আকৌ ভাগৰ লাগে । ভাত পানী খাই মেলি শুই খোৱাৰ পিছত আকৌ উঠি আকৌ যাব হয়ে ।
আকৌ তাৰ পৰা আহি ৰাতি ভাগৰ লাগে, যিকোনো মোৰ পাৰো অকমান চাও তাৰপিছতে আকৌ শুই
উম-উম। অ' তেনেকুৱাই হয় আৰু কিনো কৰিবা উপায় নাই আৰু
উম'।
সচাকে আমাৰ বোকৰ লাইফটোত কিবা এটা নহ'লে মানে আমি বোৰে চলিব নোৱাৰিম আৰু তেওঁলোকৰ এতিয়া কাৰোবাৰ এতিয়া ধৰি লোৱা দেউতাকে চাকৰি কৰে কিবা কৰে সিহঁতৰ বাৰু একো টেনশ্যন নাই, সিহঁতৰ বেকগ্ৰাউণ্ড বহুত ভাল।
উম।
আমাৰহে এইবোৰ নাই । আমাৰ কাম বন কৰা মানুহ যেন তেনে খুৱাই আছে আৰু তুমি গাখীৰ খাই ভাল পোৱাানে? মউ ময়ো এয়া গাখীৰ খাই ময়ো ভাল পাওঁ
এতিয়া এৱা প্ৰগ্ৰাম লৈছো বাকী
উম মই এই মায়ে গাখীৰ পগাই থৈছে মই গৰমে গৰমে অকণ খাওঁ আজিকালি চাহ খাবলৈ মানে টাইমেই নোহোৱা হল ফিল্ডলৈ যাওঁ যে আহি পেলাই মায়ে গাখীৰ গৰমাই থয় গাখীৰকে খাই দিওঁহি তাৰপিছত চাহ খাবলে নহয়ে আৰু
চাহ খোৱা নহয়ে মই
উম মোৰো একেই আৰু মই যাহ চাহ জাহা তাহাকে খাই থাকিও ভাল নাপাওঁ টিউশচন কৰিব যাওঁ নহয় চাহ দিওঁ বুলি কয় মোক খাবলৈও মন নাযায় মই চাহ খাই ইমান এটা ভাল নাপাওঁ মানে ভাল নাপাওঁ মানে যেতিয়া তেতিয়া ভাল নালাগে মোৰ অকল সন্ধিয়া আৰু ৰাতিপুৱাহে ভাল পাওঁ কেতিয়াবা মাথা চাথাা বিষাই আহিলে খাবলৈ মন যায় আৰু উ উ এনেই মন নাযায়
বাকী আজি দিনটোত কি কৰিবা
আজি দিনটো মানে দিনটো ষ্টাৰ্ট হোৱাই নাই দেখোন উঠিছো হে
থেংক ইউ
তুমো কাৰণে ৰাতিপুৱাই হৈ আছে হ এতিালৈকে উঠা পা মানে ফোন চালো দেই বি্বনাতে উঠেলাই ফোন চালো তাৰপিছত উঠি আহিলো দত ব্ৰছ কৰিলো আম এটা খালো তাৰপিছত আকৌ এই খুৰী এজনীয়ে ফোন কৰিছিলে খুৰীজনীৰ লগত কথা পাতিলো পিছত আকৌ এতিয়া তোমাৰ লগত কথা পাতিছো আৰু সেৱা আদি এতিয়ালৈকে মাত বৰ্তমানলৈকে বা ঘৰলে গৈছা নে?
পইঢ আকৌ এতিয়া যাম চাগে
অ অ যাব লাগিব বা ভাগিন ভাগিন আছেনে?
আছে অ
অ অ ভাকে আছে আমাৰো বা ভাগিন এটা আছে বাৰু ব অতপালি অ বহু অতপালি
না আমাৰ এটাহে অলপ উৎপাত বাৰু
আমাৰো এটাই বহুত অতপালি বহুত
মো মানে ভাগিন তিনিটা ছোৱালী এক এজনী মানে ভাগিনী তাৰ পিছতে বাকী দুটা ইমান উৎপাত নহয় এটা মানে উৎপাত আৰু
উ
এজনী মানে সৰু হৈ আছে বাৰু টিকলি এজনী
উৎপাট নেে? উ থাকিবই এবোৰ সৰু'লৰা ছোৱালী এই দুবাহতে এটা লৰা ছোৱালী নহয়নো কেতিয়া কৰিব আমিও বহুতো পালি আছিলো
উ
কিন্তু আজিকালি ল'ৰা ছোৱালীবোক অতপালিতো অকমান বেলেগ বেছি বেলেগ মানে আমাৰ অতপালিটো নহয় । সিহঁতে সিহতৰ উৎপাত বোৰ আমাৰ নিচনা নহয় । বাকি ভাত পানী মায়ে বনালে ।
ভাত বনোৱা নাই কালি বনাই থোৱা দেউতাই খাই গ'ল ।
উম।
তাৰপিছতে দেউতাই মানে সেই পানী দিয়া ভাত খাই ভাল পায় যে । সেই গৰমত তাৰপিছতে মানে অহ। ভাত বনোৱাহি নাই।
ভাত তুমি বনাব নে মায়ে আহি বনাব ।
মায়ে বনাব চাগে আজি মই নবনাও এলাহ লাগিছে বনাব ।
অহ অহ বাকী তাত তাঁত চাত বোৱা নে তুমি?
বহুত এতিয়া লগোৱা নাই।
অহ অহ এতিয়া লগোৱা নাই ।
উম, উম।
উম। বব লাগে এইবোৰ আজৰি পৰাই পৰাই । উম। এইবোৰ আজৰি ছোৱালী মানুহে শিকি থব লাগে গম পাইছানে কাইলৈ যদি কিবা এটা নহয় এইবোৰকে কৰি মেলি অক অকমান নিজকে ব্যস্ত কৰি ৰাখিব পাৰি । এনেকে ৰাখিলেহে হব নিজকে ব্যস্ত কৰি ৰখিব লেকে কিবা এটা লাগে নহয়, ঠিক আছে হ'ব দিয়া মই কাম বন কৰো তুমিও কৰা। দেই। উম উম।